আৰু
শুনিছা? অ'।
আতছা, কি কৰিছা?
কিনো কৰিবা হয়, বহি আছোঁ দেই ডাৱৰীয়া বতৰত।
আচ্ছা, আ ৰাতিপুৱা চাহ খালা?
না, খোৱা নাই।
আচ্ছা, বৰষুণ দিলে নেকি তোমালোকৰ ফালে?
উম' ৰাতি উ ৰাতি দিলে।
হয় নেকি? আমাৰ ফালেও দিলে নহয় আজি। শুই ভাল লাগিল নেকি? আচ্ছা, হেৰি কি বুলি কয়? আমাৰ ফালেও দিলে নহয়, গোটেই ৰাস্তা-ঘাট বিলাক গোটেই পানী হৈ গ'ল।
অ' তেনেকুৱাকে দিলে নেকি? আমাৰ ফালে যে তেনেকুৱাকে নাই দিয়া আক, চিম-চিমকে অলপ দিলে।
আচ্ছা, আমাৰ ফালেতো গোটেই ৰাস্তা-ঘাট পানী হৈ গ'ল, গছ-গছনি পুৰা ভাগিলে।
অ' বতাহ-বতাহো আহিলে তাৰমানে তোমালোকৰ।
অ' বতাহো আহিলে, এই আমাৰ কলেজৰ আগৰ গছজোপা গোটেই ভাগী ৰাস্তাটো ব্লক কৰি দিলে।
অ', আমাৰ ফালে তেনেকুৱাকে নাই দিয়া দেই। অ', খালি যে শুই যে বহুত ভাল লাগিলে দেই। বহুত দিন হৈ গ'ল, মই বৰষুণ দেখিয়ে পোৱা নাছিলে আক।
আতছা, বাকী-খেতি বাতি কৰিছা নাই?
এই খেতি-বাতিৰ কাৰণে বৰষুণ এজাক লাগে বোলো, অ আজি দিলেই হ'ল, কাইলৰ পৰা ৰুব ৰ'ব নেকি?
আচ্ছা, কাইলৈ পৰা ৰুব তোমালোকৰ?
অ', তাৰপিছত আজি আলি দিব চাগে। অ', আজিও বৰষুণ দিয়া চান্স আছে, ৰ'দোতো ভালকে ওলোৱা নাই।
উম, তুমি আলি দিব গৈছা নাই?
মই আলি দিবলে - যাব লাগিব, নগলেনো ক'ত হব।
তাকে, কি কি লগাইছা বা এইবাৰ? হয় হয়, কি কি লগাইছা এইবাৰ?
উম, খেতি মেইন। হে?
কি কি লগাইছা এইবাৰ ধান?
ধান কি লগাবা সেই উম - উম, ৰঞ্জিত, বৰা এইবিলাকে আও।
আচ্ছা আচ্ছা।
উম।
তোমালোকৰ বৰ ধান লগোৱা নাই?
লগাও কমকে লগাও খোৱা মানুহ নাই যে।
আচ্ছা, তোমালোকৰ বৰা ধান কি? কি কৰা হেৰি পিঠা খোৱাতে বেচা বিক্ৰী কৰা?
আমাৰ সেনেকে বিকিবলে নলগায় দেই অকল মানে পিঠাৰ কাৰণে নিজৰ ঘৰৰ কাৰণে লগাই - এনেকে বৰকে মানে বিক্ৰী বাতা আমাৰ সেইটো অঞ্চলত নহয় ন। অ' চবেটো লগায়েই। উ বিকু বুলিলে অলপ দূৰৰ দিগি বিকিব লাগে। আকৌ বিক - বিকিবলে হ'লে মানুহ লাগে ন। উম উম, এইটো বিকাৰ প্ৰচেচিং নাই একো কাৰাবাৰ যদি নহয় একচেঞ্চ - কৰি অনা হয় বচ সিমানেই।
আচ্ছা, বাকী চাহ খালো কলা।
চাহ নাই খোৱা চাহ বনাব লাগিব দেই।
আচ্ছা, উঠিলা নাই তুমি?
উঠি উঠিলো বুলি কব পাৰি মানে চকু কেইটা মেলি আছো আৰু বিচনাত - ব বহি আছো।
আচ্ছা, আচ্ছা।
অ উঠিবলে মানে দগা লাগিছে ক। পানী গছকিবলে যে, মানে বৰষুণ দিলে ন। এ আৰু হেৰি অলপ হেৰি শুবলে মানে মন গৈছিলে ক।
উম, বৰষুণ দিলে শুবলে ভাল লাগে যে ন?
আজি ৰ'দটো নুলাব চাগে!
হয় তাকে গৰমৰ বতৰ ইমান ধুনীয়াকে বৰষুণ কণ দি দিলে এনেই হলেও শুবলে ভাল লাগে। গাটো হাত পৰি যায়।
উ উম, এতিয়া তুমি কত আছা?
মই বৰ্তমান অকমান ফুৰিব আহিলো দেই পানী হৈছে যে ৰাস্তা বিলাক চাব আহিছো। অকমান গছ গছ কত পৰিছে সেইবিলাক চাব আহিছো ভাল লাগিছে মানে - যদিও পানীত খোজকাঢ়ি ফুৰিছো ভাল লাগিছে।
অ আচ্ছা, বৰষুণ মানে খোজকাঢ়িব ভাল লাগে ন, উম ম - তিতিবলে ভাল লাগে ক, তাৰ পাছত দিনাখন আকৌ জ্বৰ হলে মানে ঘৰত ইমান গালি পাৰে।
আচ্ছা, জ্বৰ হয় ন বৰষুণত তিতিলে ঠিকেই।
উম, মোৰো তিতিবলে মন যায় ক, হা?
তোমালোকৰ জ্বৰ যদি হয়, কি কৰা? তোমালোকে মেডিকেল যোৱা নে কিবা গাঁৱলীয়া ঔ -
মেডিকেল নাযাওঁ আমি। গাঁৱলীয়া ঔষধে এনেকে মানে খোৱা হয় আক।
আচ্ছা
উম গ মানে বেছিকে গাঁৱলীয়া ঔষধ হে খাওঁ দেই অ মেডিকেল গ'লে কি হয় অলপ বেজি দিয়ে ন ভয় লাগে গ
আচ্ছা বেজী ভয় লাগে নেকি তোমাৰ
অ ভয়ে লাগে ইমান জোঙকে দিব আহে
হয় হয় তাৰপিছত
খালি এ এপাকে ভালো লাগে বাৰু
অ নাচ বাইদউ কেইজনী ধুনীয়া থাকে ন নহয় কৈছো বোলো আজিকালিতো বহুত নাৰ্ছ ওলাই গ'ল প্ৰেক্টিচ ভাল কৰে কৰে আজিকালি ভয় খাবলগীয়া একো নাথাকে
নাথাকিলেও হ'লেও মানে গাটো শিং কৰি উঠে আকৌ মানে কিবা এইটো বস্তু এটা যে ঘপককৈ দেখি পালে যেনেকুৱা লাগে যে
হয় হয় হয়
উম এনেকুৱা টাইপৰ লাগে
তাৰ পিছত যদি তোমালোকে এই গাঁৱলীয়া দৰববিলাক খুৱা তেনেহ'লে কি কি ব্যৱহাৰ কৰা
উম সেনেকে ক'ব গ'লে এক নম্বৰতে আহিলে জালুক দুই নম্বৰ তে আহিলে নেমু গোল নেমু যে গোল নেমুৰ বা আগ তিনিটামান ল'ব লাগে তাৰপিছত তিন নম্বৰতে আহিলে মধুৰী আমজে তাৰ আগ তিন টা ল'ব লাগে অ লৈ মেলি হাই উম মানে চাহপানী গৰম কৰা নিচিনাকে যে অ মানে পানী ধালি মানে সেনেকে গৰম কৰি মানে চাহৰ নিচিনা খাই দিলে মানে ভাল হৈ যায়
আচ্ছা এইটো তিনিটা বুলি কৈছা যে তিনি কিবা বিশেষত্ব হয় হয় হয়
হা
বুলি কৈছে আৰু তিনিটা আগ তিনিটা আল তিনি কিবা বিশিষ্ট মানে বৈশিষ্ট্য আছে নেকি
বিশেষতটো মানে এইটো বেছিকৈ দিব পৰা যায় মানে এইটো মানে বয়সৰ অনু মান হেৰি কথা ন মানে কিছুমান সৰু ল'ৰা ছোৱালীক মানে তিনি তিনিকেই দিয়ে যে আমি ভোনে বাও ডাঙৰ হ'লো বা আম মান অলপ উম হাই যিমান দি বনাই খালৈ একো টেনশচন নাই
আচ্ছা আচ্ছা
এইটো পিয়ৰ আয়ুৰ্বেদিক বুলি ক'ব পাৰি
আচ্ছা একো মানে চাইড ইফেক্ট নাথাকে ন
ক'ত কঁঠাল খাইছা নাই আজি যে কঁঠাল খাবলে ভাল আছিলে আকৌ বতৰটো চাই যে
খাবলে ভাল লাগিব আজি ডাৱৰীয়া বতৰ যে
উম
নহলে ত গৰমত কি খাবা আৰু কঠাল ন
উম তাকে ভাবিছো কঁঠাল কে এটা খাম নেকি বোলো কঁঠাল চকুৰ আগতে একে মানে হাই চক চমাম আছে আও
হয় নেকি তোমাৰ কি গছত লাগি পকি আছে নেকি
উম পকি আছে একেবাৰে পাৰি ছিঙি খাবহে লাগেয়া
এ আমাৰ ফালে যে কঁঠাল বিলাক হেৰি কি বুলি কয় কিবা পোক পৰুৱা, বাদুলি তেনেকুৱা বিলাকে খাই পিলা সি তোমালোকৰ ফালে নেখায় নেকি।
খাই খোৱাতো মানে ইমান পোক নালাগে বাৰু কিছুমান গছত পোক লাগে দেই।
আচ্ছা। এ তোমালোকে পোক লাগিলে কি কৰা বাৰু এনেকুৱা বাদুলিয়ে খাই পেলালে আমাৰতো পোৰা আধা।
নাই একো নাই ক তেনেকে প্ৰকৃতি বস্তু ন অ প্ৰকৃতি খাবই আৰু। অ পকিলাও মানে হেৰিকে থাকে গছতে থাকে। অ আমি পাৰি নেপেলাও পোক লগাটো পোক লগা হৈয়ে থাকিব দিওঁ। তাৰপিছত যোনটো ভাল সেইটো পাৰি আনিবা হেৰি ঘৰতে পকোৱা হয় আৰু।
বাকী ভালকেইটা অনিষ্ট নকৰে পোক লগা কেইটাই।
নকৰে সেনেকে পটকে মানে জাত চাই চাই আছে কিছুমান গছে। পোক লাগে অ পতিজোপাই ত পোক লাগে বুলি কব নোৱাৰি ন।
আচ্ছা। আচ্ছা এ তোমালোকৰ কঠাল ৰুৱা নে নিজে গজে।
অ কঠালতটো ৰুব লাগে দেই অ। বেছি বছৰ নালাগে উম। চাৰি বছৰমান লাগে।
চাৰি বছৰতে কথাল লাগিবলৈ হৈ যায়।
উম মানে হাইৰিত কঠাল যে।
আচ্ছা তোমালোকে মানে উন্নত পদ্ধতি ব্যৱহাৰ কৰা নেকি।
ফালে হেই বুলি এটা মান লৈ যাবা কৌ।
আচ্ছা উন্নত পদ্ধতি ব্যৱহাৰ কৰি কাটিং কৰা মানে।
অ মানে আজিকালি উন্নত হল ন বস্তু বিলাক আহাঁ সি। আহ মানে হেৰি কি বুলি কয় গাঁৱলীয়া কঠাল বিলাক ইমান হেৰি ন নহয় দেই সোনকালে নালাগে। আ অনলাইনত আজিকালি হেৰি কৰিব পাৰি ন অনলাইন কৰিব পাৰে। উম হাইব্ৰীড বুলি আজিকালি যি বস্তু হাইব্ৰীড হ'ল ন উম উম। উম একেবাৰে টেঙাৰ পৰা আদি কৰি ফল মূলৰ পৰা আদি কৰি ই মানে। খোৱা বস্তু আদি কৰি অনলাইন আজিকালি মানে। চব বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰাই মানে চব সেইবোৰ আৱিষ্কাৰ কৰা হ'ল ন।
হয়-হয়-হয়।
উম তাৰপিছত খালি সিহঁতৰ সোৱাদ বিলাক অলপ নাই দেই। মানে যোনবিলাক মানে একেবাৰে মানে পিয়ৰ অৰজিনেল ন অ মানে আমি। এ গাঁৱৰ গাঁৱলীয়া জেগাতে পাও গাঁৱলীয়া জেগাতে মানে হেই খাই অলপ টাইম লাগে। খালি সেইবিলাকৰ সমান সোৱাদ নাই আকৌ।
আচ্ছা গাঁৱলীয়া বিলাকৰ সোৱাদেই বেলেগ মানে।
উম সোৱাদেই অলপ বেলেগ।
আচ্ছা।
পিছে ভাত খালা।
মই ভাত। খালো খোৱাতটো তুমি কি চব্জি খাম বুলি ভাবিছা মইতো খাই দিলো ভাত।
চব্জি সেনেকে কি খাবা আও। এতিয়া বতৰ টাইমত এইটো টাইমত বাহগাজ উলাব বাহগাজ খাম। তাৰপিছত। বাহগাজ ফ্ৰাই কৰিব লাগিব বছ সিমানেই।
বাহগাজ ফ্ৰাই কৰি ফ্ৰাই কৰি ভাল লাগে নেকি খাই।
অ ভাল লাগেতৌ বহুত সোৱাদ লাগে খাই ছাবা কৌ।
আচ্ছা মই আকৌ বোলো বাঁহ গছত তোমাৰ হেৰি কি বুলি কয় এইটো কলা খাৰ যে কল খাৰ তেনেকুৱা দি খাই বুলি কোৱাহে শুনিছিলো।
অ! মানে চবৰে খোৱাটো বেলেগ দেই। কিছুমানে জুতি লগা খায়, কিছুমানে তাৰে ওপৰতে খায়। আমাৰতো এনেকে জুতি লগা সৃষ্ট চিষ্টেম নাই মুঠতে মানে ভাতটোও ধুনীয়াকে সোমাব পেটত সোমালে হয় আৰু।
আচ্ছা ফ্ৰাই কৰি খাবলে ভাল লাগে মানে।
উম! ফ্ৰাই কৰি খাবলৈ ভাল লাগে আকৌ। মই সেইটো কাৰণে ফ্ৰাই কৰি খাওঁ, কিছুমানে নহলে এনেকে আলু দিব দালি কিবা মিক্স কৰি বনাই আৰু নহলে হাঁহ মাংস দি মোৰ সেইবিলাক টেনশ্যন নাই অকল মুঠতে ফ্ৰাই কৰি খাব পালে মানে জলকীয়া দুটামান বেছিকৈ দিব লাগে।
হয়।
অঁ! তাৰপিছত মচলাটো অলপ বেছিকে দিব লাগে আহ খায়ে থাকিবা আৰু কব নেলাগে।
আচ্ছা! বাকী তোমালোকৰ বাঁহ গাজ যে এই বাঁহ গাজবিলাকৰ পৰা কিবা খৰিচা নে কি বনাই তেনেকুৱা বনাই নাই?
উম! বনাইটো।
কেনেকুৱা ধৰণে বনাই মানে কেনেকুৱা লাগে খাবলৈ সেইবিলাক?
সেইবিলাক মানে থৈ দিলে মানে অলপ দিনৰ পাছত হেৰি টেঙাৰ ভাৱ এটা সৃষ্টি হয় আকৌ।
আতছা! এইটো কি কেঁচা-কেঁচা খাব পাৰি?
নহয় এইটো বস্তু মানে কেঁচাকে নাখায় দেই। খইচা বনোৱাৰ পাছত এইটো মানে সৰুকে মানে অ! পিচিব ন পিচি পিনি বৈয়ামত ভৰাব, কমচে কম নাই বুলিও দুই, তিনি মাহ মান থব আকৌ। তাৰ পিছত মা যদি মাছ আনে ন মাছে, খ্ইচা দি বনাব।
অ আচ্ছা মাছে খৰিচা দি বনাই খাবলৈ ভাল ন?
উম!
এ মাছে খৰিচাই দি বনালে বিশেষকে কি মাছৰ লগত খাবলে ভাল বাৰু?
এইটো পুঠি মাছ।
অ, পুঠি মাছ এ তেনেকুৱা কি খৰিচা লগত বইল কৰা হয় নে? কিবা ফ্ৰাই কৰা হয়?
খৰিচা দিলে একচুৱেলি সঁচা কথা ক'বলৈ গলে তেল নি নিদোৱেই আকৌ। আমি যে।
নিদিলে খাবলৈ ভাল হয় ন?
অঁ! নিদিলে ভাল হয় ক আহ মানে হেৰি টেঙাটো কাটি দিয়ে ন তেলটো যে।
হয়-হয়।
উম সেইটো কাৰণে বোলো অঁ তেল নিদিওঁৱে দাৰেক প্ৰথমতে পানীখিনি বইল কৰি খৰিচাখিনি দি পিনি মাছ দি পিনি ধুনীয়াকে নিমখ, হালধি দিয়াৰ পাছত হ'লেই আৰু-আৰু খাই কিমান টেষ্টি লাগে। উম! এনেকুৱা যদি মানে অ বেলেগ বস্তুতো নালাগে একো
হয়-হয়-হয়। এইটো তোমাৰ ঔটেঙাৰ লগত খাবলে বেছি ভাল নে খৰিচাৰ লগত খাবলে বেছি ভাল?
অঁ দুইটাৰ লগত ভা খাবলৈ ভাল। মই ক'ব গ'লে মানে গোট